অহ।
কি কৰি আছা?
এ এনেই বহি আছো বাহিৰত। তই?
মইয়ো বাহিৰতে বহি আছো ভাত পানী
অ ভাত পানী খোৱা নাই, তই খালি?
নাই নাই আমাৰো বনাই আছে।
অঁ
বাকী সেই দহ টকা এটা দিবিচোন অনলাইন মোক।
দেচোন বাৰু হ'ব।
এইটো যি কি মানে অনলাইন পেমেণ্ট বা যৰ পৰাই যেনেকে তেনেকে দিব পাৰি নহ তই এয়া আছ কবাত মই আছোঁ কবাত তেনেকে দিব পাৰি
অ সঁচাকে দেই এই বস্তুটো মানে কি আৰু ডিজিটেল পেমেন্টৰ যিটো তই আ কলি ধৰ এই বস্তুটো ইমান মানে সুবিধা কৰি দিছি তই য'তে নাথাক এতিয়া তইয়ে ধৰ যিমান দূৰত নাথাকিলেওতো সেই পইচাটো খুজিলি দিলেও হয় না সেনেকুৱা ধৰণৰ
তাকেই, এতিয়া মই তোক খুজইছো দহ টকা তইতো মোৰ ওচৰত নোহোৱাকে দিব পাৰিবি না মোক,,
অ সেইটোৱে সেইটোৱে,
এইটো কেতিয়া মানে ফাৰ্ষ্ট ইন্ট্ৰডিউচ হৈছিলনো মানে মানে ভাৰতত মই পাহৰিলো ঠিক। নত নাই
প্ৰথম প্ৰথম মোৰো ঠিক মনত নাই কিন্তু প্ৰথম ইন্ট্ৰডিউচ হৈ ছিল ধৰ দুই হেজাৰ মানত হৈছিল নেকি' দুই হেজাৰ মানে দুই হেজাৰ বিশ মানত।
তাকেতো তাৰপিছতো এতিয়া মানে পুৰা চলিয়ে আছে মানে বহুত এতিয়া বিখ্যাত হৈ গৈছে। চবতে ইতিয়া অনলাইন অনলাইন, পেমেণ্ট ডিজিটেল পেমেণ্ট
আৰু আজিকালি অনলাইন পে'মেণ্ট বুলি ক আৰু মানে চব মানে বহু সৰু সৰু ব্যৱসায়ত তাতো এই অনলাইন যিখন স্কেনাৰ বুলি কওঁ ন আমি স্কেনাৰ খন থাকেইে। আলো হৈছে সেইটোৰ জৰিয়তে
এতিয়া মানে এটা বস্তু হৈছে যে এনকে আমি য'ত ত'ত গেলোগে কিবা বস্তু কিনলেও আগতে চোৱা নাছিল খো হলে শাস্তি হয়
অ' অ খুচুৰা নহলে দিগদাৰ হৈছিল আৰু এতিয়া আমি দৰকাৰেই নাই ইমানখিলা আগতে এ এনেকুৱা হৈছিল যি চুৰ হব বা ইমান খিনি পইচা লৈ ফুৰাত মানে ভয় এটা আছিল। এটা ভয় আছিল ইমান খিনি মানে পইচা লৈ ফুৰাৰ কিন্তু আজিকালিতো ইমান খিনি ভয় কৰব লগা নাই কাৰণ গোটেই খিনি পায়ে যায় পাই যায় মানে অনলাইন অনলাইন পেমেন্ট কৰাৰ লগে লগে ডিজিটেল পেমেন্ট কৰাৰ লগে লগে